হেল্ল', অ' শুনা পাইছোঁ।
হয়। আছা না এনে ভালে।
ভালে আছোঁ, আপোনাৰ ভাল।
অ' ভালে আছো।
উম উম- উম ভাত খাইছে, মই এতিয়া মানে ন কৰো মানে ভাত খাই উঠিলোতো জাষ্ট মানে অলপমান অ এনেই আছো বাহিৰত উলাইছো অলপ। খোজকাঢ়ি আছোঁ, কিমান আৰু ঘৰৰ ভিতৰত থাকিবি ইমান গৰম।
অ' তাকেইটো। মানে বৰষুণ দিয়া নাই
বৰষুণ এতিয়ালৈকে অহা নাই, কিন্তু বতৰটো অলপ মানে বেয়া কৰি আছে আহিব চাগে।
অ'। ইফালেও পৰিছিল আৰু বৰষুণ এতিয়া আজি দিয়া নাই। আজি মানে বতৰটো তেনেকুৱাই কিন্তু বৰষুনটো
উম, আমাৰ ইফালে অহা নাইতো বৰষুণ আহিব নেকি ম সেমেকা হৈ আছে বতৰটো। হম। কালিৰ পৰা বৰষুণ নেকি সেইফালে আপোনালোকৰ ফালে।
অ' মানে পোৱা নাছিল তাৰ পিছত আ অ' বেলাসতি বাৰটা মানৰ পৰা এঘাৰটা বাৰটা পুুৱাৰ বাৰটা মানৰ পৰা এঘাৰটাৰ পৰা তেনেকুৱাৰ পৰাই বৰষুণ পৰা আৰম্ভ কৰি
অ' ইফালে অহা নাই দিয়া পানী এতিয়ালৈকে মানে আহি ব চাগে সন্ধিয়া ৰাতি মানত আহিব লাগে।
অ'।
বৰষুণটো আহিলেও ভাল লাগে, ইমান গৰম দিছে।
হয়, ঠাণ্ডা পৰি যায় অলপমান।
টো ভাল লাগিব আৰু কিমান আৰু মই টো কে দিনতে তিনিবাৰ চাৰিবাৰ গা ধুব লাগে এই গৰমৰ কাৰণে।
হয়।
উম।
ইফালেটো চাৰিওফালে বিল্ডিং ন কিমান মানে গৰমৰ ইটো বেছি।
মানে কিবা জব কৰে নেকি আপুনি।
অ', মই জব কৰো।
অ'।
আপুনি কিবা কৰে।
অ', নাই মই অ', একো নকৰো বৰ্তমান মই এনে ষ্টাডি কৰি আছো।
অ', অ'-অ', ভালে-ভালে।
অ'।
মই মানে, কৰো মানে অ' ফুল টাইম ফুল টাইমেই কৰোঁ, আজি যোৱা নাই। আজি অফ লৈছো।
অ', আজি দেওবাৰ
উম', আজি দেওবাৰ। এনেই আমাৰ মানে কি অ' দেওবাৰ, সোমবাৰ এনেকুৱা নহয়। মানে অফ অফটো আমাৰ মানে তেনেকে নিদি দিয়ে। সপ্তাহত দিয়ে এদিন। মানে এ' ৰটেছন অৱাইজ দিয়ে। কেতিয়াবা সোমবাৰো হ'ব হ'ব পাৰে। কেতিয়াবা বুধবাৰেও ল'ব পাৰা, কেতিয়াবা চানদেও ল'ব পাৰা এনেকুৱা। আজি মই আজি লৈ ছো ৰবিবাৰে।
অ'
উম' আৰু জব নকৰিলে উপায় নাই ন', টকা পইচাটো দৰকাৰ। উম'
হয়। আৰু যেনেকুৱা অ', দাম দৰবোৰ
উম' যি বস্তুৰ দা দাম হৈছে ঘৰত বহি বহি আৰু কোনে টকা পইচা দিব, মা দেউতাই আৰু ইমান দিব, এদিন নহয় এদিন সেই আমাক কৰিবই লাগিব। সেইকাৰণে আহি আহিছো আজি পঢ়ি আছো, খাই আছো। মাজে মাজে অলপ মা-দেউতাকো সহায় কৰোঁ সেইখিনি পইচাৰে।
অ'
কে চলি আছো জীৱনটো। এতিয়া পিছত কি হয় এতিয়া সেইটো ভগৱানৰ কথা।
হয়।
উম' বাৰু ক'ক সিফালে এতিয়া বৰষুণ আহিল নেকি?
অ', নাই বৰষুণ অহা নাই, অহ' ঠিকে আছে।
অ' আহা নাই। উম', ইফালেও আ আহা নাই দিয়া, আহিব কিন্তু ইফালে ৰাতি এতিয়া নাহে ৰাতি চাগে দছটামানত আহিব পাৰে।
অ'
উম'
ৰাতি বৰষুণ পুৰি দিনত নপৰিলে অলপ অ' ভাল লাগে আৰু মানে কিছুমান কামবোৰ কৰা হয়। নহ'লে আৰু ৰাতিতো বৰষুণ দিনটো বৰষুণ হ'লে কামবোৰো কৰাৰ হয়।
সেইটোৱে এতিয়া ৰাতিটো বৰষুণ পৰিলে আমাৰ মানে কি খুম খুম পাৰিব আমাৰ ভাল হ'ব ন' টোপনি আমাৰ ভাল হয়। কিন্তু, যদি দিনত বৰষুণ পৰে দিনত আমি কামত যাব লাগে, এতিয়া বাইক চলাই মই যাম ব নোৱাৰো সেইটো তিতি তিতি যাব লাগিব গাড়ী িক ভাৰ কৰি বলাগ ইমান অসুবিধা হয় কাম কৰাতো অসুবিধা হয় ন
হয় হয়
সটোতো ময়ো কওঁ তেতিয়াহ'লে বা দিনত মানে বৰষুণব নাহে ভাল ৰাতি আহিলে ভাল হয়
হয়
উম আৰু বৰষুণো এনেকুৱা নহয় যে, একদম হাৱা- তুফান, এনেকুৱা বৰষুণ তেনেকুৱা হ'লে আৰু অ' মানে কি আহ সেইটো আৰু ক্ষতি কৰে মানুহৰ বেছিহে।
মানে দৈনন্দিন জীৱ অলপমান এইটো প্ৰভাৱ পৰে আৰু তেনেকুৱা।
সেই যে মাজতে যে খুব সেই যে কি মাহত যে বৰষুণটো আহে ন ইমান ইমান মানে আহে হাৱা-বতাহ, মানুহৰ ঘৰ-চৰ ভাঙি একদম শেষ কৰি দিয়ে। তেনেকুৱা বৰষুণলৈ ভয় লাগে।
অ'।
এই যে আৰু উম মাজতে
আমাৰ ইফালে এনেকুৱা বৰষুণ হৈছিল মানে তিনজন মানুহৰ মানে একদম গোহালি ঘৰ আছে ন গোহালি ঘৰৰ একদম টিন-চিন উৰাই একদম কি ব কৰি দিছে। সিহঁতৰ যে কিমান মানে অসুবিধা হৈছে, সিহঁতৰ এনেই দুখীয়া মানে দুখীয়াতো আমিও ন'। সিহঁতেও দুখীয়া কিন্তু ত' সেই যে ৰাতি যে এনেকৈ গৰু, চৰুবোৰ আছিল। গৰু, ছাগলী আছিল বাৰটা গৰু আছিল। সিহঁতৰ মানে একদম টিন-চিন একদম উৰাই গৰু, চৰু পৰাৰে ৰাতি একদম ভিজি আছিল। দেখাত এনেকৈ বেয়া লাগিছে আমাৰ
হয়।
ত তেনেকুৱা বৰষুণ বাই আহিব নিদিও।
অ' সেইটো বেয়াই আৰু মানে ই ইমান ক্ষতি হৈ যায়।
অ' তেনেকুৱা আহিলে উ'।
মানে আহিলে আৰু ভাল কৰি আহি ভাল লাগে আৰু
উম-উম।
সেই যে আহ মানুহ যেতিয়া খেতি-বাতি কৰে ন' খেতি-বাতি কৰিলেতো বৰষুণৰ দৰকাৰ।
অ'।
উম, তেতিয়া সেইটো আহিলে ভাল। কিন্তু এতিয়া কিন্তু কেতিয়াবা এনেকুৱা হয় যে।
খেতি কৰাৰ আগত পানী আহে, তাৰপিছত খেতি কৰা সময়ত কম ত অকমান বেয়াছে আৰু
অ' যেতিয়া আহি যায় মানুহ
হয়।
এই যে মানুহ অ' মানুহবিলাক যেতিয়া মানে সেই যে আহ বিধান পেলাই ন'। সেইটো অ' তেতিয়া যে পানীটো লাগে, তেতিয়া কি হয় কি পানীটো কিন্তু নাহে। চাবিচোন তেতিয়া পানী নাহে আৰু যেতিয়া মানে সেইটো টাইম পাৰ হৈ যাব, তেতিয়া কি পানীয়ে পানী, এনেকুৱা হয় একদম পথাৰ ভৰি যায়। তেতিয়া পানীৰ দৰকাৰেই নাই। আৰু আৰু আমাৰ ফালে মানে বেছি। বেছিভাগ তেনেকুৱা হৈ আছে, সেইকাৰণে মানুহবিলাক মানে বেছিভাগ মানে এতিয়া এনেকুৱা হৈছে মানুহৰ মাটি বিলাক এ এনেই পৰি আছে। খেতি-বাতি নকৰে মানুহ, চবে মানে এনেকুৱা মানে চাকৰিৰ ওপৰত ভৰষা কৰি থাকে, খালি বেলেগৰ পৰা মানে কি টাউনত আহিব, কাম কৰিব। ইটো কৰিব, সিটো কৰিব। বা নিজৰ মানে জোগা এৰি টাউনত আহি পৰিছে চবে মানে কাম কৰিবৰ কাৰণে কিন্তু নিজৰ ঘৰত ইমান মানে মাটি চাথী বিলাক পৰি আছে সেইবিলাক কাম নকৰে। সেইটো কেতিয়াবা মানে এই যে চিজনটো এনেকুৱা ন মানুহৰ সেইকাৰণেতো
আপোনালোকৰ ঘৰত মানে কি এইযে মাটি চাটি ঘৰতে ধুই নে নুধুৱে।
খেতি বাতি কৰে ন।
হয়, হয়।
আমিও কৰিছিলোঁ আগতে আমিও কৰিছিলোঁ কিন্তু বৰ্তমান এনেকুৱা হৈছে মানে খেতি বাতি কৰা মানুহে নোহোৱা হৈছে।
অ',।
ডাঙৰ দাদা আছে সিও মানে চাকৰি কৰে। সিও নকৰে মাটি চাটিবিলাক এনে পৰি আছে মানে বেলেগকে ক'ব গ'লে মানে বেলেগৰ ওপৰতে ভৰষা আৰু বেলেগে যিখিনি কৰে সেইখিনিয়ে আৰু
হয়।
উম। কৰিলে কৰিল নকৰিলে নাই যিখিনি পালে দিলে। নিদিলে নাই তেনেকে।
আমাৰো তেনেকুৱাই আৰু অ',।
উম।
অ বেলেগক দিয়ে তাৰপিছত আধা তাহতে লয় আধা আমাৰ তাৰ পিছত খেৰ বোৰো ভগাই লোৱা হয়।
উম। সেইবিলাকো ভগাই লয়।
হয়।
খেৰ, খেৰ চেৰ, চেৰ সেইটোত গৰু চৰুবিলাক খাব পাৰে ন। সেইটোৰো দৰ দৰ দৰকাৰ আছে। আমাৰ
আমাৰ এনেকুৱা মানে কি মাজতেতো এনেকুৱা হৈছিল আমাৰ মানে বাবা যেতিয়া মানে। খেতি বাতি কৰিছিল কম চে কম পোন্ধৰ বিঘা ষোল্ল বিঘা এনেকুৱা মানে মাটি মানে খেতি কৰিছিল। কিন্তু এতিয়া মানে ছিজনটো অলপ সলনি হৈ গ'ল। মানে সময়ত টাইমত টাইমত বৰষুণ নাই পানী নাই। তাৰপিছত চবৰে মানে ঘৰতে মানে কি গৰু ছাগলী এইবিলাকতো পোহা বন্ধই কৰি দিছিলে। নাইে ক'ব গ'লে আমাৰ গাঁৱত এনেকুৱা আমাৰো মানে একদম গৰু চৰু বিক্ৰী কৰি মানে ঘৰ একদম খালী খালী মাটিবিলাক পৰি আছে এনে বেলেগে মানে খেতি বাতি কৰে। আৰু মানুহ চানুহ বিলাকে ভাল, ভাল কাম কৰে ত' তেনেকে মানে চলি আছে আৰু।
হয়। মানে তেনেকুৱা আহিব আৰু পুহিব। কাৰণেও গাওঁতো খা ক ময়ো।
কম হৈছে।
হয় মানে ততে যাওঁ ততে ঘৰ মানুহৰ।
মানুহৰ ঘৰ, খালী মানুহৰ ঘৰ। মানুহ বিলাক খালি এনেকুৱা হৈছে খানি মানে খালি ঘৰেই বান্ধে, ঘৰেই বান্ধে য'তেই পায় ত'তেই। কি ঘৰ পান দে।
হয়, হয়, হয়।
আৰু চাবিচোন ঘৰ, ঘৰ বান্ধিব ঠিকে আৰু খালি মানুহে দেখা পাবি তাতে এটা কোনো। কোনো জীৱ জন্তুও থাকিব নোৱাৰে এনেকুৱা হৈছে।
হয়।
আৰু টাউনৰ কথাটোতো বেলেগে।
হয়।
এফালে আৰু তো কবই নালাগে।
হব নেকি নহলি ন।
উম, উম।
অ', হ'ব দে।